অ'। মই এনেই আৰু মোবাইলটো চাই আছিলোঁ। আৰু এই আমাৰ মায়ে পিঠা বনাইছিলে। পিঠা খাই আছিলোঁ।
হয়। হ- ঠিক আছে পিছে আজি পিঠা বনাইছে নেকি তোমালোকৰ ঘৰত? হয়। অ' আজিকালি যেন এইবোৰ নোহোৱা হৈ গৈছে। পিঠা। আগতে আমাৰ ঘৰতো মাহঁতে খুব বনাইছিল। আজিকালি ঢেঁকিয়ে নোহোৱা হৈ গৈছে। তেনেকুৱা হৈছে। আগতে মাহঁতে আমাৰ ইমান পিঠা বনাইছিল।
তাকেতো। আমাৰ পিঠা আমাৰ মায়ে য়ে বনায় বাৰু। কিন্তু এনে ধৰকচোন, বিহুৰ সময়ত যেতিয়া আমি আমাক বেলেগৰ ঘৰত মাতে বিহু খাবলৈ, তেতিয়া মানে কিনি অনা লাৰু কিনি অনা পিঠা, এইবোৰে দিয়ে মানে আমাক। মানে বিহু খাই- খুৱাই আৰু। তাৰমানে মানুহবোৰ ইমানে এলেহুৱা হৈ গৈছে আজিকালি বৰা চাউল আনি খুন্দি পেলাই মেনে ঢেঁকীত খ- খুন্দি আকৌ বনোৱা এই এইটো- এইবোৰ মানে ইমানেই- মানে আমনি পোৱা হৈছে মানুহবোৰে, ইমানে এলেহুৱা হৈ গৈছে যে মানে চিধা কিনি অনা পিঠাই আমাক খুৱায় আৰু।
হয়, তাতকৈ তাৰমানে এনেকুৱা হৈছে, ইমান যোগাৰ কৰি থকাতকৈ তাতছে কিনি আনিম দে। কিন্তু হাজাৰ খোৱাম লি খোৱা, তুমি ঘৰত বনোৱা পিঠাটোৰ দৰে সোৱাদ একেবাৰে নহয়, নে কি কোৱা?
হয়, ঠিকে কৈছে আপুনি।
হয় আৰু কেনেকুৱা আছে, আজিকালি চাবাচোন। ল'ৰা-ছোৱালী কিন্তু পিঠাৰ কথা নাজানে। তাতচাই বেছিকে ফাষ্ ফুডৰ কথাহে জানে। ফাষ্ট ফুডহে সিহঁতে চিনি পায়। কিন্তু পিঠা-লাৰুৰ কথা ইমান ধুনীয়াকৈ চিনি নাপায়, নে কি কোৱা?
উম, তাকেতো। আৰু অকল পিঠা-পনা বুলি নহয়, আমাৰ অস সমীয়া খাদ্য চাবচোন আমাৰ অসমীয়া খাদ্য আপোনাৰ কিমান স্বাস্থ্যকৰ হয় ন'? ইয়াতে মছলা বা আপোনাৰ এনেধৰক বাহি- মানে এতিয়া বহিৰৰ উম- জেগাবিলাকৰ কথা কৈছোঁ। তাতে আ আপোনাৰ বিশেষকে মচলা নোহোৱাকে নাখায়ে তেওঁলোকে। কিন্তু আমাৰ অসমীয়া খাদ্যবিলাক মানে আপোনাৰ মছলা একেবাৰে কম হয়। সেইবাবে আমাৰ মানে স্বাস্থ্যৰ কাৰণেও বহুত ভাল। আৰু আমাৰ অসমতটো বিশেষকে ভাত চলে ভাতৰ লগত আপোনাৰ দালি শাক পাচলি মাছ মাংস এইবোৰ মানে আপোনাৰ মাছ মাংসও যদি খাই মানে ইমান ধুনীয়াকে বনাই অসমীয়া আমাৰ খাদ্য মানে মানে যি টো আমাৰ মানে ষ্টাইল বুলি ক'ব পাৰি আৰু মই মছলা বেছি বেছি নিদিলে তেতিয়াহ'লে আমাৰ ধৰকচোন গেছ প্ৰব্লেম আজিকালি মানুহৰ গেষ্টিকৰ প্ৰব্লেম আছে। অলপ কমকৈ খালে গেষ্ট্ৰিক নহয় ধৰক বা আপোনাৰ লিভাৰৰ প্ৰব্লেম নহয়। সেইকাৰণে মানে অসমীয়া খাদ্য খাবলৈ খুব ভাল লাগে। মইতো অসমীয়া খাদ্যৰ ভিতৰত ধৰক কলপচলা, আমাৰ অ অমিতাৰ খাৰ এইবোৰ খাই মই বিৰাট
হা হয় আচলতে আচলতে তুমি একদম ঠিক কথা কৈছা আমাৰ অসমীয়াৰ তোমাৰে হাৰটো কিয় যি খাৰেই নহওঁক কিয়, কচু- কচু খাৰ দি খায় বা অমিতাৰ খাৰ, তিঁয়হ খাৰ, বেঙেনা খাৰ সেনেকুৱাকে বহুত ধৰণৰ, মাটি দালি খাৰ দি খায়। সেইবোৰ সোৱাদত যাতে আই- যেন নহয়। আজিকালি চাবাচোন তুমি যেন দৰা ল ছোৱালীয়ে যেন ফাষ্ট ফুড খাব বিচাৰে আৰু বাহিৰৰ মানুহ বিলাকে চাব মাছ মাংস খায় সিহঁ ততে যেন মাছ মাংসৰ সোৱাদটো অকল মছলাতে কৰি দিয়ে যেন মছলা দি দি আকৌ অকমান মছলা দি ঘৰত দিয়ে কিন্তু আমাৰ ইয়াত চাবা মাছ ঔ টেঙাৰে বনালে যিটো সোৱাদ হয় সেই সোৱাদ কিন্তু নাপায় নে কি কোৱা।
উম তাকেতো আৰু মই যে মাছৰ টেঙা ইমান ভাল পাও ঔটেঙা দি বনোৱা বা থেকেৰাাৰে বনোৱাও। অসমীয়া যিটো আমাৰ খাদ্যও মাজত পৰে আপোনাৰ অ টেঙা মাছৰ টেঙাটো আপোনাৰ ক'ব গ'লে এই হেৰি আপোনাৰ মাষ্টাৰ চেফ টিভিত যে আহে যে অসমীয়া মাছৰ টেঙাটো ইমান মানে আহ নাম কৰিছে। হয় ইমান প্ৰচ্ এতিয়া মানে ডাঙৰ ডাঙৰ যিবোৰ মাষ্টাৰ চেফ যিবিলাক চেফ আছে তেওঁলোকে মানে এতিয়া সেইবোৰ কৰিব ধৰিছে আৰু অসম মানে মাছৰ টেঙা বনাব ধৰিছে।
হয় হয় আৰু এনেকুৱা হৈছে যেন আমাৰ অসমৰ কিছু মানে হৈছে আৰু তাৰমানে সকলোতে জনাজাত হৈছে তেনেকুৱা লাগিছে আৰু আজি আজি মই কি বনাইছো জানা দুপৰীয়া মাছ বনাইছো থৈতৰা টেঙা ইমান সোৱাদ হৈছে নহয়। আচলতে আমি গৰমত টেঙা খাব লাগে টেঙাটো খালে আমাৰ নিজৰ স্বাস্থ্যতো অলপমান ঠাণ্ডা পৰি থাকে। নে কি কোৱা তুমি?
কৈছে আপুনি
বহুত মানে মই বিৰাট খাই ভাল পাও এনেকুৱা বাৰু আৰু যে আপোনাৰ কলপচলা আজ আজি আমাৰ কলপ কলপচলা বনাইছিলে তাতে আপোনাৰ মাছ মাছ মাছ দিছিলে আৰু সৰু মাছ কলপচলা আদি আৰু আপোনাৰ মোৰ যে সবতকে আৰু বেছি ভাল লাগে আপোনাৰ এই কাচকলৰ খাৰ কাচকলৰ খাৰ খাইছেনে
শুনিছেনে
হয় শুনি আছো কোৱা
অ আপুনি কাচকলৰ সাৰ খাইছে নে ইমান ভাল লাগে মোৰ খাই
মই কাচকলৰ সাৰ খাই পোৱা নাই কিন্তু কাচকল বেচনৰে ভাজি ফ্ৰাই কৰি সেনেকুৱাকে খাই পাইছ কাচকল দালিত দি সানি খাই পাইছো তেনেকুৱাকে খাই পাইছোঁ। কিন্তু এই এইটো সাৰটো হাই সাৰটো হাই পোৱা নাই বাৰু আৰু তুমি চাবা চা আগৰ আগতে আমাৰ গাঁৱৰ আজিকালিও আগৰ বুলি নহয় এতিয়াও আমাৰ গ গাঁৱৰ মানুহ বিলাকৰ কেনেকুৱা অ হা নাই আজি ধৰি লওক আকৌ পাচলি নাই এ আমি বাৰীত গৈছো তাৰ পৰা কেইজন মান ঢেকীয়া কেইদালমান কচু আনি দিছো ধৰি লও কেইজন মান লাওৰা হৰিও কাটি আনিছো। কিন্তু সেই আঞ্জা খানিৰ যিটো সোৱাদ আমি কিন্তু মাছ মাংসটো বিচাৰি নাপাওঁ সেই সোৱাদটো। আৰুতে সেই বস্তু খিনি তাৰমানে তাত কি হয় তাত কোনো ঔষধ দিয়া নাই সেইখিনি বস্তু আমাৰ দেহৰ কাৰণেও ভাল কিন্তু নে কি কোৱা?
হয় আৰু মইতো মানে আপোনাৰ মাছ মাংসতকে বিষেশ বেছিকে মানে ভাল পাওঁ কি। এ আমাৰ যিবোৰ মানে আহ অসমীয়া যিটো খাদ্য আলু পিটিকা, দালি, ভাত। ঢেকীয়া ভাজি, তাৰপিছত তাৰে লগত ধৰক আকমান আৰু দালি আপোনাৰ ঔটেঙা। বনোৱা এনেকুৱা যদি মানে খাদ্য আমাৰ পাও ন অসমীয়া খাদ্য খিনিত।
আৰু যে। তুমি গেললে চিহাল কৈছা নে।
হয় খাইছোঁ।
হেল্ল'।
হয় খাইছোঁ শুনি আছোঁ মই।
হয় হয় সেইবোৰ কিন্তু সেইবোৰ খোৱাদ কিন্তু, বেলেগত আমি মাছ মাংসত খোৱা নাযায় নে কি খ। মাটি দাইল হওক, বা কচু হওক বা ঢেকীয়া এইবোৰ কিন্তু আমাৰ এটা বেলেগে সুকীয়া হয়। নে কি কোৱা? সেইবোৰ খাদ্য কিন্তু কোননেও পাত্তা নাপায় আচলতে আৰু চাবাচোন। কিছুমান কাৰ এনেকুৱা হয় আমাৰ আমি যেন অসমৰ মানুহ যেন বাহিৰত গলে যেন আমাক ঘটুৱা বুলি কয়। আচলতে আমি ভাতৰ কাৰণে পাগল যে সেনেকুৱা কিন্তু আমাৰ সেই আৰু। গৰ গৰমৰ দিনত চাবা চাবাছা তুমি পানী দিয়া ভাত দালি বতা বা ম মাছ পুৰা সেইবোৰৰ এটা জুতি নে কি কোৱা।
উ তাকেতো আৰু শাকৰ ভিতৰত চাবচোন লাই শাক পালেং শাক খুতুৰা শাক এইবিলাক যে মৰিচা শাক। শাক মই এইবিলাক মানে বহুত ভাল লাগে এইবোৰ খাই। আৰু আপোনাৰ এইবোৰ খালে আপোনাৰ গাত পুষ্টিও পায়। এইবোৰ আমাৰ পুষ্টি পুষ্টি খাদ্যই হয় ন? আৰু আহ আমাৰ অসমীয়া চবতকৈ মানে মানে নাম থকা এটা খাদ্য হাঁহ কোমোৰা হাঁহ কোমোৰা।
হয় হয় এই গৰমত খাব নোৱাৰা হাঁহ।
খালি অ সেইটোৱেতটো আৰু যে উম আপোনাৰ বহগাজ- বাঁহগাজে দি যে আপোনাৰ বনাই।
হয় হয় মই এদিনে খাই পাইছো বে। সেইটো সেইটো মই সেইদিনে খাই গৈছো আমাৰ ঘৰত বনাই পোৱা নাই সেইটো।
আহ কোনটো?
এই তুমি তুমি যে কলা বহগাজৰ কথাটো।
অ বাহগাজ, ভাল লাগে বাহগাজেদি আপোনাৰ যদি মাংসও যদি বনাই মুৰ্গী। গী মাংস সেইটো। খাই ভাল লাগে, বিশেষকে আপোনাৰ নাগা ফাল না নাগালেণ্ডৰ ফালে মানুহ বিলাকে বা আপোনাৰ এই মেঘালয় ফালৰ মানুহ বিলাকে, বাগা মানে গাজৰ বস্তু বেছিক খাই আৰু। মইতো গাজৰ আচাৰো ভাল পাওঁ বাঁহ গাজৰ আচাৰ।
শুকান মাছ বাঁহগাজ শুকান মাছতটো বাঁহ গাজ যদি বনালে বা আপোনাৰ মাংসও বাঁহগাজে দি বনাই বহুত ভাল লাগে খাই।
সোণ।
হয় হয় কওক।
হল।
হয় কওকচোন শুনি আছোঁ মই।
শুনিছ নে? অ অ অ অ অ শুনিছো মই তোম তোমাৰ মাত। ত ইমান ভালকে শুনা নাই। আৰু চাব চোন আজিকালি কল দিলেও কিন্তু মানুহে মুৰ্গীৰ মাংস বনাই খায়।
অ খায় খায়। নাই নাই মই খাই পোৱা নাই কলডিলেদি।
হয় আৰু ফল পচলৰেও বনাই খাই কিন্তু।
অ আপুনি আপুনি বিহুত কি কি পিঠা বনায় বাৰু।
হয়। হয় আৰু পিছে আৰু চাব আছো তুমি আজিকালি লৰা-ছোৱালী কিন্তু এইবোৰ পচন্দ নকৰেই। আজিকালি যেন ধৰি লোৱা এ ল'ৰাটো বাহিৰত লৈ গলে পিজ্জা হওক বাৰ্গাৰ হওক সেইবোৰে যেন পচন্দ কৰে। কিন্তু, অসমীয়া খাদ্য পচন্দ নকৰে নে কি কোৱা? হোটেল এখনত গৈ কিন্তু খাব ইচ্ছা নকৰে। হোটেল এখনত গ'লে কিন্তু ভাত খাব ইচ্ছা নকৰে। নে কি কোৱা?
দেউতাহঁতৰ দিনত চিৰা, কোমল চাউল, মুড়ি দৈ এইবিলাক পৰেদি বা আপোনাৰ মানে জলপান হিচাপে খাইছিল। আজিকালি কোনোবাই খাব নেকি? আজিকালি খাব ম মম' পাষ্টা। আহ বা আপোনাৰ মেগী জলপান হিচাপে সেইবোৰেহে খায়।
হয়, সেইবোৰে ল'ব। হয়, আচলতে ল'ৰা- ছোৱালীয়ে চিনিও নাপায় কব গলে। কোমল চাউল চিনি পায় জানো? চিনি নাপায় কোমল চাউল চিনিও নাপায় আচলতে। আচলতে আমাৰ সাৰু পেটি আগতে আমাৰ কৰিছিল খাৰু পেটীয়াৰ পৰা দৈ আনি খোৱা মজা বা গুড়ৰ লগত। কোমল চাউলৰে খোৱা। বিহুত বিহুত চাবাচোন তুমি ৰাতিপুৱাই পুৱাই আমাৰ বিহুত সেই ৰাতিপুৱা তাৰমানে কেনেকুৱা হয়, নহ জলপান হহে খোৱা যায় ভাত খোৱা নাযায় নহয়। সেই সোৱাদটো কিন্তু আজিকালি আচলতে দৈ বিলাকৰ ও সোৱাদ নোহোৱা হৈ গৈছে। নে কি কোৱা?
অ, সেইটো হয়।
ভেজাল সকলো বস্তু ভেজাল লৈ গৈছে।
তাক তাকেতো আৰু উম মানে কি হৈছে আমাৰ বিহুৰ যে বিহুৰ সময়ত বিহুৰ লাাৰু পিঠা
বিহুৰ লাৰু পিঠাটো যাৰ ঘৰত বনাই কথাটো কৈছো সেই ঘৰৰ লৰা-ছোৱালীয়ে অকল এদিনেই যি খাব তাৰ পাছত আৰু পিঠা তেনেকয় পৰি থাকে। কেতিয়াও নুচোৱে চিঙেৰা খাব বাহিৰৰ। ফাষ্ট-ফুড খাব। কিন্তু, নিজৰ নিজৰ যিটো মানে, খাদ্য হয় নিজৰ অসমীয়া খাদ্য সেই অসমীয়া খাদ্য মানে নাখায় খাবলৈ বেয়া পায়
অ, আৰু আচলতে কেনেকুৱা জানা সেইবোৰ কিয় হৈছে জানানে আচলতে আমাৰ মাক বোৰৰ যে বিহু বনাই এনে নবনাই আচলতে মই ভাবো কেতিয়াবা কেতিয়াবা ঘৰত এনেও বনাব লাগে। ল'ৰা-ছোৱালীয়ে খাই শুৱাতটো বুজি লওক তেনেকুৱা হ'ব লাগে। নে কি কোৱা? আজি আজিকালি যে, এনে কোৱা হৈছে মানুহ বিলাক এলেহুৱা হৈ গৈছে। ঘৰত নবনাই সেইকাৰণেও কিন্তু ল'ৰা-ছোৱালীয়ে চিনি নাপায়। পিঠাল আৰু আপুনি আজিকালি ল'ৰা-ছোৱালী পিঠাল আৰু কোন টো কি পিঠা চিনি নাপায় কিন্তু সহজ হয় নে কি কোৱা?
উম, নাপায় নাপায় আপুনি আহ নতুনকে মানে নৱপ্ৰজন্মৰ ল'ৰা-ছোৱালীক সোধকচোন এইটো তিল পিঠা এইটো কি পিঠা কয়? বা আপোনাৰ হেৰি যিটো আপোনাৰ মানে অ, এ ঘিলা পিঠা পিঠা বা সুতুলি পিঠ তেকেলি পিঠা এইবোৰ আপুনি দেখুৱাওচোন তাহতক তাহাঁতেৰ নাম
অ, তেওঁলোকে নাজানে। কিন্তু, ধৰি লোৱা এখন ৰেষ্টুৰেণ্টত গৈ তাতে যদি মেনুখন দেখিয়ে কিন্তু সিহঁতে কৈ দিব পাৰে কোনটো কি বস্তু। উ, উ। অ, পিছে আজি তোমাৰ লগত কথা পাতি বহুত খিনি ভাল লাগিল, নজনা কথা কথা কিছুমান শিকিলো। অসমীয়া খাদ্যৰ কথা শিকিলো তোমাৰ পৰা। আজিলৈ এৰিছো আৰু কেতিয়াবা তোমাৰ লগত কথা পাতিম। ঠিক আছে ধন্যবাদ, ধন্যবাদ।